হেল্ল' কি খবৰ?
এ মজা, তোমাৰ?
এ খবৰ ভালেই, ফোন চোন নকাই তুমি ইমান দিন হল মই ফোন কৰিছো।
এ অলপ মানে বিজি আছিলো ঘৰত এ কামত।
অ কি কাম লগাইছা?
এ অলপ মানে ঘৰ বনাই আছে যে আমাৰ তাত তাতে অলপ টাৱত তাতে অলপ লাগিছিলো আৰু তাতে পথাৰলৈও গৈয় থাকিবলগীয়া হৈছে।
অ সেইটো কথা পথাৰলৈ বা আমিও গৈ আছো এতিয়া বোকা দি থৈছে কালি ট্ৰেক্টৰে বোকা দি থৈছিলে পুৰা।
অ অ মই তোমালোকৰ ঘৰলে গৈছিলো বাৰু তুমি নাছিলা মানে।
অ হয় কাম এটা লগাই আছিলো মই হে
অঁ অঁ
বাকী কামটো হৈছে।
হয় হয়
গৰম কেনেকুৱা পৰিছো তোমালোকৰ ফালে?
গৰম মানে নকবা আও মানে মানুহ পথাৰলৈ যাব পৰা নাই, ৰাতিপুৱা পথাৰলৈ যায় আৰু দহ টা বজাৰ পিছত মানে পথাৰ থাকিব নোৱাৰে।
সেইেতটো দহটা বজাতো দূৰৰে কথা আম ৰাতি ৰাতিপুৱা পাঁচটা বজাতে যেনেকুৱা ৰ'দ দিছে আৰু মু শুই উঠিয়ে ডাইৰেক্ট মানে হৈ গৈছে তোমাৰ যেন বাৰটা বজাত তেনেকুৱা নিচিনা লাগিছিল।
হয় হয় মানে আমাৰ আমাৰ যোনখন পথাৰ মানে এনেকে এইটো গছ বিলাক মানে পূব ফালৰ পৰা মানে বেলিটো পৰিলে ছাহ পৰি থাকে। অলপ মানে দহটামান বজাল পিছত মানে পুৰা ৰ'দ।
হয় হয় পথাৰ বিলাকতো প্ৰায় খিনি ৰ'দেই হৈ থাকে ন আমাৰ বৰষুণ দিছিলে এই চাৰি পাঁচ দিনৰ আগত তাৰ পৰা ভাবিছিলো চাগে খেতিতটো ভাল হ'ব আৰু বতৰো ঠাণ্ডা ধুনীয়াকে ৰুব পাৰিম, কিন্তু এইকেইদিনত তোমাৰ অৱস্থা বেয়া কৰি দিছে ইমান একদম সিদিনাখনতো ফৰ্টি ডিগ্ৰী চেলচিয়াছলৈকে গৈছে উষ্ণতাটো এনেকুৱা গৰমত বাৰু কেনেকে খেতি কৰিব মানুহে।
হয় হয় ইমানটো গৰম মানে পোৱাই নাই এইবাৰ যেনেকুৱা দিছে।
উম এয়া কি কৰিবা আৰু বতৰৰ মহিমা মানুহ বিলাকে ধ্বংস কৰিছে বতৰৰ গছ গছনি কাটি।
তাই গছ গছনি কাটি মানে আও
প্ৰতি বছৰেটোম গম পাইছা নাই তুমি প্ৰতি বছৰে গৰমটো প্ৰতি বছৰে বাঢ়ি বাঢ়ি গৈ আছে যে। সেইটো অনুভৱ কৰিছা ন নাই আৰু কেইবছৰ মানৰ পাছত কি হব ঠিক নাই দেই।
কেইবাছানৰ মানে মানুহে পথাৰলৈ যাবলৈও যোনবিলাকে মানে মাটি সাজিৰি কৰে ৰাতি ৰুবগে লাগিব
সেইটোতো হয় বাৰু কিমান মানুহতো যোনবিলাক বহুতো মানুহ মৰিছে বা প্ৰেচাৰ চেচাৰ থকা মানুহতো ওলাবই নালাগে আৰু বাহিৰ তুমিওলালে তুমি চানস্ক্ৰীনটো লগাব লাগিবই আজিকালি যেনেকুৱা ৰদ পৰিছে
হয় হয়
নহলে তোমাৰ এইটো কিবা ছালতো স্কিন কেঞ্চাৰ হ'ব পাৰে ন ছালৰ ৰোগ হ'ব পাৰে ইউ ভ ডাইৰেক্ট পৰিলেতো তোমাৰ ছালত কেঞ্চাৰৰ সৃষ্টি হ'ব
হয় বাৰু সেইটো এইটো মানে আমি নিজে কৰি আছো বস্তুতটো নিজৰ নিজৰ মানে দুখ ফলতে এইটো এনেকুৱা হৈ আছে
হয় হয় এফালৰ পৰা চব বিন কষ্ট কৰিছে পাহাৰ কাটিছে গছ গছনি কাটিছে
হয় বাৰু আগতে মানে হয় আগতে চহৰৰ মানুহ বিলাক গাঁৱলৈ আহে ভাল পৰিৱেশ বুলি এতিয়া গাঁৱত আমাৰ গাঁৱত মানে দুটাভেটা আছে ইটা ভেটা কেইটা চলাই দিয়া লগে লগে মে তম আকাশখন মানে ভালক চাফ কে নেদেখাও প পুৰা ধোঁৱা কোৱা মানে বায়ুটো পূ প্ৰদূষণ হৈ যায়
হয় নেকি এইটোতো বহুত ডাঙৰ কথা হৈ আছে ন তোমালোক ৰ চাইড টো গোটেই প্ৰদূষণে হৈ প ইউ আই টো হাই হৈ যাব হৈ যাব ন উশাহ নিশাহত বহুত কষ্ট হ'ব পাৰে আমাৰ ফালে বাৰু একদম কমপ্লেইন কৰিব আৰু
মানুহে কমপ্লেইন কৰিছে কিন্তু মানে এইটো ওপৰ পৰা আ একো ৰেছপন্ অহা নাইতিয়া তেওঁলোকেও কিবা এটা পাই ছাগে তাৰপ পৰা
নিশ্চয় পাব লাগিব ন নোপোৱাকো কেনেকে কৰি থাকিব ইমান ডাঙৰ এটা ফেক্টৰীত মানে নিচিনা কাম চলাই আছে।
হয় হয় এইটো মানে কমপ্লেইন দিয়াৰ পিছতো একো একচন লোৱা নাই মানে বেছি ডাঙৰ হৈহে গৈ আছে বস্তু এ মানে হেৰিটো ফেক্টৰীটো
হয় হয় তুমি কি কবা আৰু আমাৰ ফালেতো এতিয়া এনেকুৱা কল কাৰখানা নাই মানে ইমান একটো পুৰা ধুনীয়া মডাৰেড হৈ আছে।
অ
নানৰ কিয় কিছুমান জেগাততো দিছে ন তুমি দেল্লী চেল্লী এইবিলাকত ফাইভ হাণ্ড্ৰেডলৈকে গৈছে তাততো মানুহ জীয়াই থকাৰো উপযোগী নহয় উশাহ ললেতো ডাইৰেক্ট উশাহত কিমান বেয়া বেয়া দূষিত বায়ু গৈছে ন। তাৰ সমপত হৃদৰোগৰ কিবা কিবি সৃষ্টি হয়।
মোবাইলত পাই আছো বাৰু এইবিলাক মানে তাত বোলে আকাশখনে দেখি নেপায় মানে এনেকুৱাই প্ৰদূষণ তাত
উম প্ৰদূষণতটো হ'বই আৰু
হয় হয় আমাৰ ইয়াত মানে কি আমাৰ ইয়াত মানে কি আ হৈছে জানা নাই এইটো যোনটো ফেক্টৰীটো ত তাৰ কাষত যোনবিলাক মানুহ বিলাক যোনটো খেতি কৰিছে খেতিটো মানে হোৱা নাই এইটো মাটিতটো গোটেই ৰুবোৱা এটা শক্তিৱে নাইকিয়া কৰি পেলাইছে মানে। গোটেই পুৰি পুৰি
সেইটোতো হবই নহয় গোটেই মাটিতটো এতিয়া এটা উদাহৰণ তুমি গম পাইছা নে নতুনকে এ ভাইৰেল হৈ আছে ছচিয়েল মিডিয়াত
কোৱা বুজি মানে বস্তুটো কলেহে গম পাম মানে কোৱাচোন।
এই পডকাষ্টাৰ পডকাষ্টাৰ মানে এটা হেৰি সাংবাদিক হয়। তুমি এইটো ইথানলৰ যোনটো ফেক্টৰী যে আমাৰ বাইকৰ ফউ্ডত পেটলৰ লগত মিক্স কৰিছোঁ
অ ই টুৱেণ্টি ই এইটটি যে
অহ তাত যোনটো ইথানল বনাই বনাই যে মেঘালয়ত এটা ফেক্টৰী আছে সেই ইথানল বনোৱা ফেক্টৰীটোৰ কাষত তেওঁ মানে ৰিপৰ্ট কৰিবলৈ গৈছিলে তাৰ এনেকুৱা অৱস্থা বেয়া গছ গছনি পাতৰ পৰা মাটি পৰ্যন্ত গোটেইবোৰ একদম এনে এক দম আজিকালি গোটেই অৱস্থা নাইকিয়া প্ৰদূষিত হৈ আছে গছৰ পাতত ক'লা কলা চাই নিচিনা হৈ গৈছে মাটিৰ দূষিত মানে ওচৰৰ গাঁওৰ মানুহ বিলাকৰ চবৰে ছালৰ ৰোগ কিবা ৰোগ। তেনেকে বহুতো বেমাৰ অৱস্থাৰ সৃষ্টি হৈছে। এইটো এটা বহুত জেগাটো কিন্তু বহুত ধুনীয়া। গাঁওৰ আছিলে কিন্তু তাত এটা এটা সাধাৰণ মানে। উদ্যোগে গোটেইখন ধ্বংস কৰি পেলাইছে
হয় আজিকালি মানে গাঁৱতো হেৰি অৱস্থা বেয়া হৈ গৈছে মানে
এতিয়া কি কৰিবা আৰু ইথানল এয়াহে। মানে বাইকৰ বাইকৰো বহুত প্ৰব্লেম দিছে গম পোৱা ই টুৱেণ্টি চাপৰ্ট কৰাৰ পাছত আকৌ পাছত ই এইট উলিয়ালে কেনেকে বাইক গাড়ী চলিব বাৰু
হয় হয় বাৰু সেইটো
শুন শুনা মতে এক লিটাৰ ইঠানল বনাবলে বোলে কিবা দহ হাজাৰ লিটাৰ নে পাঁচ হাজাৰ লিটাৰ পানী দৰকাৰ
অ এইটো মই মোবাইলত পাই আছিলো বাৰু
কিন্তু এতিয়া মানে যিটো পৰিস্থিতি হৈ আছে আমাৰ ভাৰতত তুমি গম পাইছাই চাগে। মিডিয়াত পাইছা চাগে। মানে পানী গ্ৰাউণ্ড ৱাটাৰ যোনটো লেভেল হয় মাটিত তলত পানীত থকা আগতে বহুত আছিলে হয় নে নাই আজিকালি সেইটো বহুত কমি গৈছে মানে ভাল পানী আমাৰ এইটো কি বুলি কয়। ৰাজস্থানৰ ফালে চাবা মুম্বাইৰ ফালে চাবা মানুহৰ পানী হাহাকাৰ গাওঁ তাৰ লেভেল বহুত কম
হয় বাৰু সেইটো
তাৰ উপৰি সেহেতি পানী ইউজ কৰি আছে অধিক
সেইটো এতিয়া বা মান গাড়ী চাড়ী যোনবিলাক যান বাহন এইবিলাক ইলেক্ট্ৰিক উলিয়াই আছিলে ইলেক্ট্ৰিক তোকে অলপ ভালকে মানে গুৰুত্ব দিব লাগিছিলে যিমান যি হলেও
হয় হয় ভাল ভালকে ইলেক্ট্ৰিকটো আৰু ভালকে উন্নত কৰি দেশত তাৰ পৰা গুৰুত্ব দিয়ে তেতিয়া অলপ মানে এইটো তোমাৰ ইন্ধনত চলা যান বাহনবোৰ কমাব লাগিব
হয় অকল এইতো তোমাৰ যান বাহন বুলিয়ে মানে পানী বুলিয়ে নহয় তোমাৰ আজিকালি মাটিৰ মানে প্লাষ্টিকৰ কাৰণে যিটো মাটি প্ৰদূষণ হৈ আছে মানে আমাৰ ইয়াত কোনো বাম খেতি এটা কৰিব নোৱাৰা হয় দেখা যায় এতিয়া আমাৰ ঘৰতে হ'লো এতিয়া ভণ্টিহঁতে চিপছ তিচি খাই খাইয়ে বাৰু চবৰ ঘৰতে এতিয়া পেলাই দিয়ে এতিয়া কিবা এটা পুলি ৰুবলৈ মানে মাটিটো খান্দি দিলে তোমাৰ চিপছৰ বাকলিটো হে ওলাই আহে
প্ৰথমতে
হয় হয় এইবিলাক প্লাষ্টিকে মা মাটি প্ৰদূষন কৰিছে গোটেই মানুহ বিলাকৰ মানে চিভিক চেন্স নাইকিয়া নিচিনা হৈ য'তে ত'তে
হয় হয় এতিয়া নিজৰ আমাৰ নিজৰ ঘৰতো হৈ আছে এতিয়া মানে সৰু চব পোৱাতে তহতি চিপ চিপছ্তোআনি কেতিয়া খাই কেতিয়া পেলাই দিয়ে মানে গমেই নাপাওঁ
হয় হয় এইটো সামান্য কিছুমান জেগাত দেখো মানে প্লাষ্টিক কিমান কথাতো গমেই পায় প্লাষ্টিক মাটিৰ লগত মিহলি নহয় তথাপি য'তে ত'তে পেলাই পুৰে
হয় হয় এতিয়া মানে আমাৰ ইয়াত এদম আমাৰ ইয়াত এনেকুৱা আছে মানে যোনটো এটা প্লাষ্টিকৰ যোনটো মাটিতটো এই প্ৰদূষণ কৰে ন তাত মানে এইটো যোনবিলাক শাক পাচলি খেতি তাত নহয় এতিয়া শাক পাচলিটো খেতিটো ভাল হ'বলৈ তাত আকৌ কেমিকেল ব্যৱহাৰ কৰিবলগীয়া হৈছে আকৌ হওঁতোকে মানুহে খাই বেমাৰ হৈছে মানে
অহ হ'বইটো বেমাৰ আজি কি হ'ল গম পোৱা নাই
কোৱাচোন
আজি ভাত খাবলৈ বনালে। তোমাৰ শাক পাচলি কিনি আনিছিলে বজ বজাৰৰ পৰা চব বনাই চে ইমান তিতা হয় খাব নোৱাৰি একেবাৰে
এইবোৰ চব তোমাৰ কেমিকেল ইউজ
এতিয়া সেইটো কেমিকেল ইউজ কৰা তোমাৰ এইবোৰ খাই মানুহৰ হাৰ্টৰ বেমাৰ হৈছে কিবা হৈছে
হয় আজিকালি তুমি এটা কথা চাবা মানে আগতে আমি সৰু যা সৰু মানে অলপ সৰু আছিলো তেতিয়া মাথা বিষ কি বস্তু মানে এইবিলাক বুজি পোৱা নাছিলো এতিয়া তুমি সৰু লৰা ছোৱালী জন্ম হোৱা অলপ পাছৰ পৰা মানে মাথা বিষৰ পৰা ধৰি লওঁক বেমাৰ মানে লাগিয়ে আহে হে গাতে
স হয় হয় আজিকালি বেমাৰ আজাৰ পৰা শান্তি নাই, আজিকালি আগৰ মানুহ বুঢ়া মানুহ বিলাক অহ চাওকচোন বেমাৰে বেছি নাই
হয় আগতে মাহঁতে কয় যে আমি মাথা বিষ কি বস্তু বুজিয়ে নাপায় বোলে আগতে
উম উম
হয় হয় বহুত সমস্যা ঘৰত ঠিকে আছে বাৰু চবৰে
এতিয়া তুমি ক'লা বজাৰ অনা শাক পাচলিত তো এইটো মানে অলপ অনাটো কমাই দিবা দৰকাৰ হলে নিজে ঘৰতে কৰিবা
অহ নিজে কৰিব লাগিব কিন্তু মানে এতিয়া যোনখিনি আছে ঘৰত সেইখিনি মানে এতিয়া থকা খিনি লগা নাই এতিয়া যোনখিনি আছে
আজিকালি নহয়ও মানে মাটিতো মাটিটো এনেকুৱা হয়গল আজিকালি মানে চবে সাৰ মৰ পিছত মানে নিজ যে অহ সাৰ নোমোৱাৰিলে মানে বস্তুতটো নহয়েই
অহ অ অ
তোৰ বৰ তাতে নাইকিয়া হৈ গ'ল
আছে হয় হয় বাকী খুব ফুৰিব ক'বাত
ফুৰিব মানে এইটো পথাৰ চথাৰবিলাক অলপ এদাই হৈ লওক আৰু ঘৰৰ কামটোতো লাগি আছোঁ যে পতক
কব হয় -হয় এতিয়া পথাৰ মোৰো যোৱা কথা আছিলে এইফালে পাহাৰৰ ছাইডে ওলাই এতিয়া গৰম জিটো পৰিছে, হয় নেকি আমাৰ মানে ঘৰৰ ওচৰৰ পৰা পাহাৰটো অকমান ওচৰ হয় লী তাই ধুনীয়া একদম পুৰা পৰিৱেশ, পানী একদম নদী বৈ থাকে
মই আৰু মোৰ মান মানে খুৰা -খুৰা এজনহে হয় মানে লগৰে হয় কিন্তু মানে খুৰা বুলি মানে সম্বন্ধত খুৰা হয় কিন্তু লগৰ মানে তেওঁ সিয়ে মই মানে গৈছিলো হয় -হয় এই পাহাৰৰ ফালে অলপ নদী
হয়- হয় এইফালে পুৰা পৰিবেশেই বেলেগ আৰু ন বহুত মনোমোহা
তাতে তাত- তাতো মানে কিছুমান উম তাতো অলপ আজিকালি হেৰি হৈছেগে আও তাতো আগৰ নিচিনা সেই
এই মানুহ তাত কি হৈছে গম পোৱা নে তুমি মানুহ বিলাক গৈ গৈ মানে মানুহ বেছি গৈ গৈ মানুহে ভিৰ কৰি চব মানে ধ্বংস কৰিছে ন য'তে ততে পেলাই আছে পিকনিক খাবলৈ বেছি যাই মানে তাত পিক নিক খাই পেলাই চফা কৰি নাহে জেগা টোকুৰা অ তাত নিচাজাতীয় দ্ৰব্য খাই কিবা কৰে পাহাৰত পাত মানে গোটেই নদীৰ পৰা শিল বালি এইবিলাক কঢ়িয়াই পেলাই
হয়- হয় এইটো খায় -খায় মানে বস্তুবিলাক তাতে পেলাই দিয়ে যে বস্তুটো সেইকাৰণে মানে তাত কিছু মানে বহুত ভাল নালাগিলে পৰিৱেশতটো মানে আগতে যিমানতটো ভাল ভাল আছিলে এতিয়া তেনেকুৱা নালাগিলে মানে বৰ
উম লাহে লাহে সকলো ধ্বংস কৰি আহিছে আৰু মানুহ নামৰ জীৱত
হয় দা এতিয়া আমি মানুহো ধ্বংস হ'বগে আৰু এটা সময়ত বেছি
এইটো মানুহে নিজে নিজকে ধ্বংস কৰিব একটা সময়ত আৰু কি কৰিবা ভালকে এইকেইদিন থাকিলে হল আমি আহ ঠিক আছে তেতিয়া আমি অকমান ওলাই যাওঁ
ফোন চোন কৰি থাকিবা মই মানে।